হেল্ল' শুনিব পাৰিছে আপুনি?
হয়, হয়, হয়, হেল্ল' অ', হয়, হয়।
আ, পোন প্ৰথমতে আপোনাক মই আহ মোৰ অন্তৰৰ পৰা মৰম আৰু আ, টো আমাৰ ধন্যবাদ
হয়, হয়, হয়। ধন্যবাদ ময়ো আপোনাক আজি যে আমাৰ ৰাতিৰ ময়ো সেই সময়ত আপোনাক মই মৰম মোৰ চেনেহ মোৰ ভালপোৱা আৰু আ, মোৰ বুকুৰ পৰা মই আন্তৰিক মই শুভেচ্ছা আপোনাক জ্ঞাপন কৰিলোঁ।
হয়, বহুত বহুত ধন্যবাদ।
হয়, ধন্যবাদ।
অ', আপোনাৰ লগত মই কিছু বিষয়ৰ ওপৰত অলপ সময় আলোচনা কৰিম বুলি ভাবিছিলোঁ আ, এতিয়া যদি আপুনি এই সময়ত ব্যস্ত নাই তেতিয়া আপোনাৰ লগত কথা পাতিব পাৰিমনে?
হয়, হয়, এতিয়াতো মই বৰ্তমান ব্যস্ত নাই। হয়, আপুনি মোৰ লগত লগত আপুনি যি কথা পাতিব বিচাৰিছে মোৰ লগত পাতিব পাৰিব মই আপোনাক আ, পাৰালৈকে মই আপোনাক সময় দিব মই চেষ্টা কৰি আছোঁ হয়।
বহুত, বহুত ধন্যবাদ প্ৰথমতে আ বিষয়ে আৰম্ভ কৰাৰ আগতে মই আপোনাক আ সুধিব বিচাৰো যে আমাৰ ৰাতিৰ যি খাদ্য সেইটো আপুনি
হয়। অঁ' হয় আঁহ আমাৰ ৰাতিও হোৱা নহয়- আমাৰ বহুতখিনি আমাৰ- টাইমো হ'ল আমাৰ প্ৰায় দছটা চাৰি দছটা বাজিব হ'লে- আমাৰ প্ৰায় আমাৰ ৰাতিৰ যে খাইদ- টোবাৰ ৰাতি যে আমাৰ ভাত এশাজ-
হয়।
আমাৰ প্ৰায় নটা চাৰে নটা মানতে আমাৰ সম্পূৰ্ণ- আমাৰ ঘৰৰ পৰিয়ালবোৰক খাইখনে শেষ কৰি- উঠে আৰু, অঁ যিহেতু আমাৰ বেছিকৈ আ- আমি ৰাতিলৈ জাগি থাকিবও নেলাগে, আমাৰ-
হয় হয়।
হয় হয়, আমাৰ শ শৰীৰবোৰো আমি ধ্যান ৰাখিব লাগিব আমাৰ- সকলোকে আমি চাই কেনে অকমান ভাতবোৰ সোনকালে খাই আমাক সোনকালে- শুবলে আমাৰ চেষ্টা কৰে আৰু যাহাতে- আ আমাৰ যা একদম পুৱাতে উঠিকনে যা আমি- আ কিছু মৰ্নিং ৱক-
হয়, এক্টাৰ প্ৰাইজ-
ব্যায়াম এক্সাৰচাইজ-
হয়।
আমি কৰোঁ আৰু সেইকাৰণে আমাৰ যিমান পাৰে ৰাতিৰ সাঁচবোৰ- অসোনোনকালেই- খাই কেনে শেষ কৰি সোনকালে খোৱাটো আমি আ মই বেছিকৈ- চেষ্টা কৰোঁ আৰু।
বহুত বহুত ভাল এইটো, অঁ আপোনাৰ- যি আ চৰ্চা এইটো বহুতেই ভাল চৰ্চা হয়। আহ- এতিয়া আমাৰ যে আলোচনা কৰিব বিচাৰিছো- সেই বিষয়টো হ'ল, -
হয়।
মানে যি আমাৰ সেই বেহৰ-
হয় হয় হয়, নিশ্চয়।
হয়, এই বেহৰ ওপৰত আৰু এটাটো হ'ল আমাৰ ধনিয়া। আপুনি নিশ্চয় জানে ধুনীয়া বুলি- কলে হয়, এ ধন্যা আৰু বেহ- হৰৰ বিষয়ত আপোনাক অলপ চমুকৈ মই ক'বলৈ অনুৰোধ কৰিছোঁ।
হয় হয়, ধন্যবাদ। অ'- আপুনি যিবোৰ মোৰ আ- আগৰ পৰা আপুনি শূ শুনিবলৈ আপুনি বিচাৰিছ- ছে সেইবোৰ মই আহ মোৰ ফালৰ পৰা মই- যিমান পাৰি মই আপোনাক মই জনাবলৈ মই চেষ্টা কৰিম। অঁ- মোৰ ইমান মানে ক'ব পাৰা বা বেহাৰ- ব বেহাৰ বেহাৰ পৰা বা আমাৰ ধনিয়া। ধনীয়াৰ পৰা কি কি পাওঁ? সেই বিষয়ে মই ইমানবোৰ ক'ব নোৱাৰিম- আহ ক'ব নোৱাৰিলেও মই অকমান হ'লেও চেষ্টা কৰিম। আহ- এতিয়া আপুনি যোনটো বা মোক কথা সুধিলে বহুত ভাল এটা- অ' কুৱেশন অ'- চাবলৈ গ'লে আজিৰ দিনত আমাৰ ধনিয়া আৰু যে বেহাৰ যে খেতি সেইবোৰ মানে বহুত এটা কি হয় মূল্যৱান আমাৰ খেতি বুলি আমি ভাবোঁ আৰু। এতিয়া আমি
হয়, হয়।
বেহাৰৰ বাবে আমি বেহাৰৰ বিষয়ে আমি ক'বলৈ গ'লে, আমাৰ বেহাৰ যদি আমাৰ খেতি কৰে, বিশেষ খেতি কৰাতে আমি তাৰ পৰা বহুত লাভ লাভৱান হোৱাটো আমি দেখা পাওঁ। বা বিভিন্ন সেইটোৰ পৰা আমি লাভৱান হোৱাটো দেখা পাওঁ। আৰু আমি বেহাৰৰ পৰা আমি বহুত কি হয় আমি কিছু আহ ফালৰ পৰা আমি আমাৰ জা চলি থকা আমাৰ যা ডে' টু ডে লাইফৰ যা আমাৰ কি হয়। কিছু সহায় কৰাটোকো আমি দেখা পাওঁ।
হয়।
এতিয়া মেইনলি আমাৰ চাবলৈ গ'লে আজি কিহৰ আজিৰ দিনত আমাৰ বেহাৰ, যা বেহাৰ আমাৰ খেতি কৰিলে আ মেইনলি অ' আমি যেতিয়া আমি ৰাস্তালৈ গৈ থাকোঁ তেতিয়া আমি তেতিয়া ৰাস্তাত বেহাৰৰ খেতি দেখিলে আমাৰ চকুবোৰে বহুত ফূৰ্তি পায়। যেনেকুৱা আমি, আমি যদি আমি কিবা এটা দেখা পালে যেনেকুৱা আমি
আনন্দ, হয়।
এ আনন্দ পাওঁ, তেনেকুৱা মানে আমাৰ চ চকুবোৰে আমাৰ যাটো বেচৰ যেনেকুৱা ফুল ফুলে যেনেকুৱা কালাৰ সেইবোৰ চাই মনত ইমান এটা কি হয় ফূুৰ্তি পায় আৰু। আমাৰ মনো পায়। আমাৰ চকুও পায় আৰু আমাৰ যা ব্ৰেইন চেতি ফেক্সন এটা আমাৰ পৰা য ইটো আমাৰ দেখা পোৱাটো আমি দেখা পাওঁ। এটা মেইনলি ক'বলৈ গ'লে এতিয়া আমি যে বেচৰ আমি চাই কেনে আমাৰ কিছু আমাৰ কি হয় মনবোৰ আনন্দ পায়, ব্ৰেইনবোৰ ছেটিছফেক্সচন পায়। সেইবোৰ আমি লাভটো আমি দেখা পাওঁ। এতিয়া আমি এতিয়া আমি চাবলৈ গ'লে আজিৰ দিনত আমি যোনবোৰ আমি তেল ব্যৱহাৰ কৰোঁ।
হয়।
এই তেলবোৰ কি হয়, আহ কিছু এটা আহ বিভিন্ন টাইপ টাইপছৰ লগত বনোৱা হয়। এইটো কি, কি বা দেই আমি ইমান ভালকৈও নাজানো। কিন্তু এইটো অ' ব্যৱ ৱ্যৱ হাৰ কৰাতকৈ যিহেতটো আমি আমাৰ বেহৰ পৰা কি হয় যেতিয়া আমাৰ ফুল ফুলে, ফুল ফুলি কিনে আমাৰ এইটো কি হয় এইটো গুগি চিষ্টেম আমাক কি হয় গুটি আহ গুটিবোৰ অ ফলৰ পৰা এই
হয়।
ফুলৰ পৰা আমাৰ ফল লাগে। সেই ফলৰ পৰা আমি কি তেল বনাব পাৰো মেইনলি। খায় এই তেল বনোৱা আমি যদি এই বেহৰৰপৰা যদি তেল বনাওঁ তেলৰ পৰা যদি আমি কিছু খাদ্য ত' আমি সেই তেলেৰে আমি ভাজি বা বনাই যদি খোৱা যায় আমি কিছু এটা কি আমাৰ টেষ্ট বা কিছু এটা প্ৰটিনবোৰ আমি লাভৱান হোৱাটো আমি দেখা পাওঁ।
হয় হয়।
আমাৰ কি হয় যদি আমি বেহাৰৰ যদি অৰ্গেনিক আমাৰ ঘৰে, ঘৰুৱা টাইপত কৰাবোৰ আমি তেলবোৰ যদি খাওঁ আমাৰ কি হয় কিছু ছাইড ইফেক্টছ বা গেষ্ট্ৰিক ফৰ্ম এইবোৰ আমি হোৱাটো দেখা নাপাওঁ আৰু প্ৰায়ে আমাৰ
বহুত মানে ন
তাৰ বিষয়ে আপুনি অকণমান ক'ব পাৰিব।
হয়, হয় অ' বহুতখিনি ভাল বোৰ কথা আপুনি ক'লে।
হয়, হয়।
বহুত বহুত ধন্যবাদ। আহ এতিয়া যিখিনি ক'ব
আৰু ক'ব লগা নাই।
হয় হয়।
পিও মই যিমান ময়ো জানো সেইখিনি মই আপোনাৰ লগত আহ, শ্বেয়াৰ কৰিও আহ, খুজিছো।
হয় হয় ধন্য
হয় অ' এতিয়া বেহৰ বুলি ক'লে আহ, আমি জানো বেহৰৰ পৰা মেইন যিটো আমি পাওঁ বা বনোৱা হয় বেহৰৰ পৰা সেইটো হ'ল আমাৰ যি মিঠাতেল।
হয়, হয়।
যাক আমি ঘৰত যিকোনো ভাজা, ভাজি হওক আঞ্জা বনোৱাৰ কাৰণে যিকোনো আমি মানে কি অ' ফ্ৰাই কৰিবৰ কাৰণে ভাজিবৰ কাৰণে সেই মিঠাতেলটো ব্যৱহাৰ কৰা হয়। যিটো আমি বেহৰ পৰা পাওঁ।
হয়, হয় নিশ্চয়।
বেহৰৰ যিটো আমাৰ মিঠাতেল বনোৱা হয় সেইটো আৰু বহুত কামতো আমাৰ
উম উম।
আৰু আগৰ দিনতটো, আমাৰ পুৰণা দিনত আছিল কি আহ।
উম।
আমাৰ এতিয়া আজিকালি যেনেকা বিভিন্ন কোম্পানীৰ তেল ওলাইছে যাক মানে আমি চুলিত লগাও, বডি আমাৰ লগাও। বিলাক বেছি ভাল নাছিলে পুৰণা দিনত চ' আমি কি কৰাইছিলো বেহৰৰ যিটো তেল আছিলে সেইটোৱে আমি আ, চুলিত লগাবৰ কাৰণে বা আমাৰ আ কাৰণেও এইটো ব্যৱহাৰ কৰাটো আমি দেখা পোৱা আছিলে।
অ', অ',
হয়,
ধনিয়া বুলি ক'লেটো আৰু গটি মানে জানেই আৰু চবে এইটো মানে এটা এনে কোৱা চব্জিৰ এটা এইটো কি হ'বলে ক'বা লাগিব লগ একদম বেষ্ট ফ্ৰেণ্ড বুলি কব লাগিব আমি, চব্জি আঞ্জা আ, যি কোনো আলু পিতিকা সেই ব বাটন বোৰ চাটনি বোৰ বনোৱা তাৰ মানে যি কোনো যিটো আমাৰ ভাল গন্ধ এটা আহাৰ কাৰণে সেই আমি ধনিয়া এইটো এটা চিষ্টেমৰ শাক নিচিনা হয় আৰু এইটো সাগৰ প্ৰজাতি হয় এইটো ইয়াৰ এইটো ধনিয়াৰ পাত ধনিয়া গছৰ যিটো পাত এইটো আমি, এহ সেই, আঞ্জা বিলাক দিয়া হয় যিকোনো মাংস বনালেও তাতে দিয়া হয় চাটনি বনালেও তাতে দিয়া হয়। যিকোনো বনালে আমি সেইটো দিলে মানে বহুত এটা ভাল এটা টেষ্টো আহে।
হয়।
অ', ভাল এটা গন্টো আহে আৰু হয়, হয়। বহুত ভাল লাগে ধনিয়াটো একদম মানে আমাৰ। অ', বেছিভাগ প্ৰায়তো ঠাণ্ডা বতৰত আমাৰ ছিজনত ঠাণ্ডা চিজনত এইটো ওলাৱা হয়।
উম, উম।
হয়, এতিয়া বৰ্তমান গৰম দিনত এইটো নাপায়ে আৰু।
প্ৰায় কম হয়।
বহুত কম আৰু।
পাওঁ হ'লেও বহুত কম দেখা পাওঁ আ,
কালি কি হ'ল আ, মানে কলিযুগ হল না এতিয়া, ইয়াৰ কাৰণে মানে আজিকালি গৰম চিজনতো মানে বনোৱাও হয় বেছি আ এইবিলাক খেতি, অলপ চলপ দেখা পাওঁ আৰু।
উম, উম,
এই আৰু আৰু ধনিয়াৰ যিটো আমাৰ গুটি সিটোতো পলাও বনাও হয়।
উম,
আৰু ইয়াৰ পৰাও কিছুমান ক্ষেত্ৰত মানে তেলো বনোৱা হয় নেকি। কেতিয়াবা মানে শুনিব পাওঁ হয়, য়াত যিটো মানে যিটো চেণ্ত এইটো বহুত একদম ভাল আৰু।
উম,
একদমেই ভাল আৰু বহুত
চবৰ আ, চবৰ লগতটো মিলে।
একদম।
উম, উ।
বহুত ভাল আৰু এইটো।
উম।
এতিয়া আপোনাৰ লগত মানে সেই বিলাক বিষয়ত কথা পাতি বহুত ভাল লাগিলে।
হয়।
আশা কৰো আৰু আপোনাক আহ আৰু বেলেগ সময়ত আমি আহ লগ পাম আৰু। সেইে এনেকুৱাই। বহুত ভাল এটা বিষয়ৰ ওপৰত কথা পাতিব পাৰিম বুলি
হয়, ধন্যবাদ ময়ো আপোনাৰ লগত সেইবোৰ আমাৰ জাতি ইউজ কৰা বেহৰ খেতি আৰু ধনীয়া সেইবোৰৰ বিষয়ে কথা পাতি আপোনাৰ লগত বহুত এটা মনত মনৰ পৰা মই ভাল পালোঁ বা
হয়, হয়।
আৰু আ পিছলৈ আপোনাৰ লগত কিছু এটা ভাল ভাল কথা লৈ আমি কথা পাতিব পাৰিমতটো মই আশা ৰাখিলোঁ। আৰু হয়, হয় নিশ্চয় হয়, হয় ধন্যবাদ।